অ' বন্ধু শুনিছা ন।
হয়, বন্ধু শুনিছো কি কৰি আছা বন্ধু।
এনেই আছো ৰবা এতিয়া ঘৰত অলপ বাহিৰত গ'লো আহিলো অলপ এনে। অলপ টাইমৰ কাৰণে মানে। ৰ'দতটো আজি বহুত দিছে দেখোন।
এ বহুত নকবা আৰু ইয়াতে অলপ আগত ক'লা কৰিল এতিয়া আৰু চাওঁ ৰ'দ দি আছে, এ বতৰৰ মহিমা ধৰিব নোৱাৰা তুমি।
তাকেই তুমি মানে তোমাৰ। বহুত হেৰি হৈছে মানে একদম তোমাৰ ৰ'দত থাকিব নোৱাৰি।
হয়, হয়, ঠিকে কৈছা ৰ'দত থাকিব নোৱাৰি মানে ৰ'দত কলা পৰি যাবা তুমি ক'লা।
ক'লা একদম তোমাৰ একদম ক'লা মানে একদম তোমাৰ এই হেৰিৰ দৰে হৈ জাম। তোমাৰ এই বাহিৰত দেশৰ। আফ্ৰিকা মানুহ দৰেই হৈ যাম।
সেনেকুৱা এটা হৈ যাবা। শুনিছানে।
হ'ল হেল্ল'।
অ' হয়, হয়, শুনি আছো কোৱা উম।
অ' মানে তুমি চাউনটো দিয়া নাই দেখোন মানে এই মই ক'লো তোমাৰ মানে আফ্ৰিকা। মানুহ বিলাক যিমান ক'লা।
হয়, হয়।
মানে আফ্ৰিকাৰ তোমাৰ এইবিলাক।
মানে মই জান জানাৰ। আফ্ৰিকাত চাগে বেছি গৰম পৰে, ৱেডাৰ হিচাপেও মানুহৰ কালাৰ চেঞ্জ হয় ন ৰক। মানে।
গৰম আছে তাত।
যেনেকুৱা কাশ্মীৰত তোমাৰ বেছি গৰম নপৰে চ'ত তাত হয়। কাশ্মীৰৰ মানুহবোৰ মানে ইয়া হৈ থাকে।
আৰু তোমাৰ হেৰি চাবাচোন হয় হয় আৰু তুমি চাবাচোন এই তোমাৰ। ৱেষ্ট ইণ্ডিজ, আফ্ৰিকা কিন্তু আফ্ৰিকাত থাক আফ্ৰিকাত বগা মানুহো থাকে দেখোন।
অ' আৰু ৱেষ্ট ইণ্ডিজৰতো গোটেই ক'লা।
তুমি দেখা নাই খেল চাই থাকিলে তুমি দেখা পোৱা নাই কিচগেইল কেনেকুৱা।।
উম কিচগেইল বা হিতমাইৰ মানে এনেকুৱা বহুত আছে। প্লেয়াৰ তেনেকুৱা।
অ' বহুত কলা মানে তোমাৰ ক্লিয়াৰ মাহ এই আৰু তোমাৰ মানে মই এইকেইদিন। ফুটবল খেলা চাইছো মানে তোমাৰ ক'লা কিছুমান দেশ আছে কি। কিছুমান দেশত ক'লা মানুহ বহু আছে। তোমাৰ এনেকুৱা দুখন এনেকুৱা দুখন দেশ আছে। তোমাৰ হেৰি এই নিগৰ।
দজ খানা অ' শুনিছো চাগে মই আৰ্জেণ্টিনাক চাপৰ্ট কৰো বাৰু বাকী মই। হয়।
তাৰমানে নাইজেৰিয়াৰো খানা মানে ইম্মে ফুটবল খেলা চালে দেখা পোৱা যায়। অ' আৰু তোমাৰ এখন চাইছিলোঁ মাজতে খেলা, কমগো বুলি কিবা কয় মানে বহুত কলা মানুহ মানে তোমাৰ। এ, সেইবিলাকত বেছি ৰ'দ পৰে মানে তোমাৰ
হে, হয় হয়। বহুত বেছি বহুত বেছি, নহলে মানুহ এটা হওক কলা হৈ নাযাবতো।
অ' মানে তাত
আৰু তেওঁ তেওঁ হয়।
এই সি সাগৰত হয় হয়।
মানে তেওঁওলোকৰ মানে নেক্সট জেনেৰেচনৰ মানুহবোৰো কলা কলাই ওলাই কন্তু হয় নে?
ক'লা ক'লা মানে তাৰ হেৰিটো বেয়া মানে তোমাৰ যিটো তোমাৰ জলবায়ু সেইটোয়ে সেনেকুৱা মানে তাত। মানে মানুহ বগা মানুহ পোৱা নাযায় তেনেকে। মানে তুমি চাবাচোন মই মই যি হয়, মানে মই যিমান দিন কেইখনমান দেশ দেখিছোঁ, খানা নাইজেৰিয়া আৰু তোমাৰ জনাদাৰ, আৰু আছে বাৰু তেনেকুৱা মানে খানা নাই। তেতিয়লে ৱেষ্ট ইণ্ডিজ, ৱেষ্ট ইণ্ডিজত তুমি
হয় হয়।
প্লেয়াৰো বগা
হয় হয় ক্লিয় ব-বগা নায়ে বগা নায়ে।
অ' দুই এটা মানে বাহিৰৰ পৰা আহে বাহিৰত যত দেশৰ পৰাই যাই কিনু তাত নাগৰিকত্বটো লয়।
বাকী তুমি চাইছানে তেওঁ-তেওঁলোকৰ মানে দাঁতবোৰ আমাতকে বহুত চাফা। একদম জিলিকি থাকে দাঁতবোৰ।
তাত দাঁতবোৰ ভাল আৰু হেৰি ভাল তোমাৰ অ' সিহঁতৰ মানে ফিটনেচটো ভাল কিন্তু।
ফিটনেছটো ভাল হয় হয় হয়, ফিটনেছ ভাল।
সেইবিলাক মানুহ ফিটনেছ বহুত ইমান ধুনীয়া ধুনীয়া মানে সিহঁতৰ বডি বিল মানে এলা
তাকে মানে আমাৰো যদি মানে এনেকুৱা ফি-ফি-ফি হয়, ফিটনেছ থাকা প্লেয়াৰ হ'ল হয় চ' অসমখনো মানে ভাৰতখনো মানে ফুটবল জগতত বহুত নাম কৰিয়ে আনিল হয় হয়নে?
হয় হয় হয়, মানে তোমাৰ সিহঁতে মানে হেৰিও কৰে কিন্তু তোমাৰ এক্সাৰচাইজ বহুত কৰে মানে সিহঁতে।
বহুত কৰে বহুত কৰে এক্সাৰচাইজ। এক্সাৰচাইজ কৰিলেহে ফুটবল খেলিব পাৰিব ফ-ফুটবলত কি লাগে এক্সাৰচাইজে লাগে মেইন, ভৰি চলাচল লাগে।
বুলি তুমি ক্ৰিকেট খেল কেইখনতো চাবাচোন আমাৰ ৱেছ পিছতে তোমাৰ এইবিলাক কিছুমান প্লেছ চাবচোন
ৱেষ্ট ইণ্ডিজত মই এনেকুৱা এনেকুৱা প্লেয়াৰ দেখিছোঁ মানে বলাৰ টাও চিক্স কোবাই।
হয় হয়।
মানে তেওঁলোকে এনেকুৱা প্লেয়াৰ প্ৰস্তুত কৰিছে। বলাৰবোৰো ছিক্সকোবাই হয় ন
হয় শুনিছো মানে কিন্তু আ মই দেখি আছো দুইখন মান মানে তাত মানে কি তোমাৰ হেৰিতটোয়ে সেনেকুৱা মানে তাত জলবায়ুতটো সেনেকুৱা আৰু তোমাৰ মানে সেনেকুৱা হেৰিতেই হৈছে সিহঁতে মানে তাত সেনেকুৱা হেৰি নহয় আৰু তোমাৰ আৰু তাত মানে হেৰি বিলাক চাবাচোন তুমি অ তোমাৰ সাগৰ আছে কিন্তু তাত সেইবিলাক দেশত প্ৰায় সাগৰ বিলাক পাৰত মানে সিহঁতে হেৰি কৰে আগৰ এনে বাকী তুমিতো হয় হয় কৰে বাকী তুমি খেল চাই আছা নে এতিয়া ফুটবল বিশ্বকাপ
যদিনা মোৰ আৰ্জেন্টিনা খেল থাকে সেইদিনাই চাওঁ বাৰু কিই বেলেগ টিমৰ খেল এনেকুৱা চোৱা নাযায় হয়
বেলেগ তোমান নচোৱা নেকি
তেনেকুৱা চোৱা নাযায় বাৰু ক্ৰিকেট চাই আছো বাৰু ক্ৰিকেট ওমেন চলি আছে ন ওমেন
উমেশ যোৱাকালি চ হল নেকি মই তোমাৰ গম পালো এনে নিউজত পালো চোৱা নাই বাৰু কালি অষ্ট্ৰেলিয়া উইমেন মহিলা
অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড আছিল
আহ হেৰি চলে অষ্ট্ৰেলিয়াৰ চেম্পিয়ন হৈছিল হয় হয় মই কিন্তু চোৱা নাই মই পাইছোয়ে এনে
ইণ্ডিয়া আৰু ইংলেণ্ডৰ খেল চাই আছ নে টি টুৱেণ্টি
নাই সিদিনা চালো এখন
কালি আছে
অ মই মানে তোমাৰ সিদিনা হাৰিছে আমাৰ ইণ্ডিয়া
সিদিনা হাৰিছে ন
হাৰিছে হাৰিছে সিদিনা ন ফাৰ্ষ্টখন হেৰি ফাৰ্ষ্টখন হেৰি হৈছে তোমাৰ খেলে নহল বৰষুণ হৈছে
অ ফাৰ্ষ্টখন খেল নহল
অ ইণ্ডিয়াই ইণ্ডিয়াই বেট কৰিলে ছেকেণ্ডখন হাৰিছে এতিয়া আৰু তোমাৰ দুখন আছে নেকি
দুখন আছে বৰষুণ দিলে ন সেইদিনে
হয় হয়
দুখন দিব নহলে পইন্টাৰ বেছি থাকিব ই জিকিব
হয় আজি কিন্তু তোমাৰ ভাল খেল আছে ফুটবল তোমাৰ ফিফা বিশ্বকাপত তোমাৰ হে হেৰি আছে তোমাৰ স্পেইন আৰু হেৰিৰ আছে পৰ্তুগালৰ আছে এই চাব লাগিব আজি তোমাৰ
হয় হয়
তোমাৰ আজি ৰনাল্ডো আছে ৰণাল্ডোৰ আছে আজি চাৰে বাৰটাত আছে চাবই লাগিব আজি
ৰাতি চাৰে বাৰটাত
চাৰে বাৰতাত আছে
এ এইটো টাইমত মানে মই খোৱাই যায় বুজিছানে মেইন কথা
এ মই চাও মানে মই আমিতো সদায় শুই থাকো বিশ্বকাপ বুলি চাওঁ আৰু তোমাৰ চাৰি বছৰ চৰ মূৰত আহে ইমান দিনত ইমান দিনৰ মানুহ ৰখি থাকে মানুহ বিলাক ইমান ৱেট কৰি থাকে তোমাৰ
মানে যেন যেনেকুৱা আমাৰ বিশ্বকাপ অহ, ক্ৰি-ক্ৰিকেটৰ চাৰি বছৰ মূৰত আহে তেনেকুৱা মানে ফুটবলৰো ন'।
অহ, ফুটবলৰো তেনেকুৱাই মানে এনেকুৱা চাৰি বছৰ মূৰতে। কিন্তু মই মানে ফুটবল বিচা ভাল লাগে কিন্তু মানে মই খুব ভাল পাওঁ। মই মানে এ ক্লাবৰ খেলা তেনেকে চোৱা নাযায়। নাযায় কিন্তু, কিন্তু তোমাৰ বিশ্বকাপটো চোৱা যায়। আজিতো তোমাৰ, যোৱাকালি তোমাৰ যোৱাকালিতো তোমাৰ হেৰি ওলাই গ'ল ব্ৰাজিল। আজি-আজি তোমাৰ ৰাতি হৈছিল তোমাৰ। অহ, ওলাই গ'ল। ব্ৰাজিল, নৰৱেৰ লগত হাৰি গ'ল তিনি গলত। তিনি দুই কি দুই, তিনি নহয় দুই গ'ল দিছে দুই একত
দুই একত হাৰিছে ন। চ' মই তেনেকুৱা খেলৰ প্ৰতি গ'লে মানে ক্ৰিকেটটোয়ে বেছি চাওঁ মানে ফুটবলো চাওঁ। চাওঁ মানে, আই এছ এল যে হয় আই এছ এল।
আই এছ এল বাৰু আই এছ এল, আই এছ এল এ আগতে আছিলোঁ, প্ৰথম দুটা বছৰ এ মই আই এছ এল আমাৰ ভাল নালাগে কিবা আই এছ এল বিলাক ইমান এটা ভাল নহয়। আমাৰ বাহিৰৰ হেৰিৰ দৰে নহয়। যিটো এটা বাহিৰত আমাৰ হেৰি আছে ফুটবলৰ আই এছ এল ভাল নালাগে তে
তাকে মানে ফিফা ৱৰ্ল্ড কাপো চাওঁ কিন্তু কম চাওঁ।
আজি চাবা আজি, আজি ধুনীয়া খেলা আছে ৰাতি চাবা আজি চাৰে বাৰটাত।
দে, চাব লাগিব দিয়াচোন আজি চাম বাৰু।
আজি যদি তোমাৰ ৰনাল্ডো হাৰি যায়, পৰ্তুগাল হাৰি যায়, ৰনাল্ডো ৰিটায়াৰ হ'ব আজি।
ৰিটায়াৰ হ'ব নেকি আজি?
হাৰি যায় আৰু মানে এইটো বিশ্বকাপ খেলি নেখেলে আৰু। বয়স হৈছে ন' একচল্লিশ বছৰ হৈছে।
একচল্লিশ বছৰ হৈছে তাক সেইটো তাকে আজি, আজিৰতো চাব লাগিব ৰবা।
আজি চাবা আজি-আজি ধুনীয়া খেলা আছে আজি তোমাৰ মানে দুইটা টিমে ষ্ট্ৰং একেই দুটা টিমে স্কিনো ভাল তোমাৰ
ৰ-ৰনাল্ডো কোনটো টিমত আছে?
পৰ্তুগালত আছে।
তে মই পৰ্তুগালকে চাপৰ্ট কৰিম, ৰনাল্ডোক মানে ভাল পাওঁ ন।
হয়। তুমি ভাল টিমৰ নামেই নাজানা নেকি? ৰনাল্ডো চিনি পোৱা টিমটো নাজানা আৰু।
নাজানোঁ নাজানোঁ মানে কি কৰো মই ফুটবলৰ ওপৰত ইমান নলেজ নাই।
হয়, হয়, হয়, হয়। এইটোৱে আৰু। ঠিক আছে দিয়া, ৰাখিছোঁ আজি।
অহ', অহ' তোমাৰ পৰা বহুত, বহুতো কথা জানিলোঁ দিয়া আজি। খেলৰ বিষয়ে। ঠিক আছে, ঠিক আছে ৰাখিছোঁ।